হেল্ল', হেল্ল',
হেল্ল', কি কৰি আছা?
মই আছো এনেই।
অঁহ খবৰ ভাল?
অ ভালেই। তোমাৰ?
উম মোৰো ভালেই।
অঁ।
খালো খালো।
বাকি কি কি কৰা এনেই তুমি?
মই বিজনেছ কৰিম বুলি ভাবিছো অ।
বিজনেছ।
অ তুমি কি কৰা?
মই মই মানে ধৰি লোৱা তোমাৰ তিনটা কৰি আছো এতিয়া মোৰ নিজে মই গ্ৰেজুৱেচনো কৰি আছোঁ।
আহ
তোমাৰ নাৰ্চাৰীত নাৰ্চাৰীত শিকি আছোঁ কাম। আৰু তোমাৰ কম্পিউটাৰ ক্লাছ লৈছো এতিয়া বৰ্তমান কম্পিউটাৰ ক্লা ছে কৰিব গৈ আছো।
আঁহ।
সেইকাৰণে।
ভাত খালা?
খা ভাত খালোঁ।
অ কি হৰ লগত খালা?
ভাত তোমাৰ মাংস আছিলে আজি। তুমি কিহৰ লগত খালা ভাত?
আজি দালি ভাজি আৰু ৰঙালাও ভাজি।
অ ইমান গৰমত ৰঙালাউ খাইছা তুমি?
অঁহ।
এ ৰাম গৰম সোমাই যায়, ৰঙালাও খালে দেই গৰমত।
হয় বাৰু।
বাকি এনে তুমি কিবা বিজনেছ কৰিম বুলি ভাবিছা নেকি?
উম কৰিম বুলি ভাবিছো, কেকৰ বিজনেছ।
কৰ?
অ পাৰ্টনাৰশ্বিপ কৰিবা?
অঁ কৰিম। আকৌ মোৰ বাৰ্থডেত তুমি কেকটো এনেই দিবা দেই।
অ হ'ব দিয়া।
বাকি তোমাৰ ঘৰ ক'তনো?
এ পিছত কম দিয়া তোমাক।
অহ।
উম
কেক যে বনাবা তুমি মানে কিবা আইডিয়া আছে নে তোমাৰ কেকৰ প্ৰতি?
মানে মই কেক বনাব নাজানো কিন্তু মানুহ ৰাখিম আৰু কেক বনোৱা।
ট্ৰাই কৰিবা।
অঁহহ।
ঠিকে আছে ঠিকে ভাবিছা তুমি দেখোন এই মাছৰুমৰ খে মাছ ৰুমৰ বিজনেছটোও কৰিব পাৰা।
এ নকৰো সেইটো মই।
নাইটো মই জানো না মোৰ লগত পাৰ্টনাৰশ্বিপ কৰা তুমি।
অ হ'ব কৰিম দিয়া। কেতিয়া কৰিবা কৈ দিয়া?
ফালৰ পৰা কৰিম আৰু। বিশ তাৰিখ মানৰ পৰা আহ অ কণ্টেক্ট কৰিম অ।
উম
বাকী তুমি কিমানলৈকে পঢ়িলা?
মই ইলেভেন পাইছোঁ এবাৰ, অ তুমি কিমানত?
মই এতিয়া বি এ পঢ়ি আছোঁ।
আচ্ছা কতো ফুৰিবলৈ যোৱা নাই?
ফুৰিবলৈ, ফুৰিবতো এইকেইদিন গৈয়ে আছোঁ আহো। যাওঁ যাওঁ আকৌ আহোম এনেকা হৈ আছে।
অঁ মইয়ো যাম বুলি ভাবিছো কৰবাত ফুৰিব লে কেনে লগৰ কেইজনি
তাৰ আকৌ আগদিনাখন তোমাৰ হেৰি গৈছিলো ভালুকপুং, টিপি, এইফালে গৈছিলো। আজি মানে ৰেষ্ট দিছো আকৌ তাৰ পিছত কাইলৈ বা পৰহিলে আকৌ।
উম কত যাবা কাইলৈ?
তোমাৰ হেৰি লৈ যাম বুলি ভাবিছো শিঙৰীলৈ।
আহ মোকো কবা মইও যাম।
হ'ব লগ ধৰিম বাৰু।
উম
মানে ঘৰত কিমান সোমাই থাকিবা বা সেই গৰমত। মানে পাহাৰীয়া অঞ্চল বিলাকত গলে ভাল লাগে আৰু এতিয়া অ। এতিয়াতো বেছিকে এতিয়া তুমি টাৱ, অৰুণাচল টাৱাং চাৱাং এইবিলাক ঘুৰিব লাগে।
উম ঘূৰিম যাম মানে লগৰ কেইজন মানে যাম কৈ আছে।
অ মোকো লগ লগ ধৰিবা।
অ হ'ব। দৈমাৰা যাম আৰু অৰুণাচল।
দৈমাৰা দৈমাৰটো এতিয়া গ'লে এতিয়া যাব। আকৌ এতিয়া আহিব পাৰা ঘূৰি তুমি এনেকুৱে অলপ দূৰ। থকা হলে বেছি ভাল দুদিন তিনিদিন থাকাকে।
প্ৰথম দৈমৰা যাম তাৰ পিছতহে যাম আৰু।
অ সেইটো হয় বাৰু, ঠিকে আছে ঠিকে কৈছা দৈমাৰা। বাকী এনেই তুমি সাটুৰিব চাটোৰিব জানা নাই আকৌ।
হা।
সাঁতুৰিব জানে নাই সাঁতুৰিব।
অ নাজানো।
চাবা আকৌ দৈমাৰা গৈ সেই নদীখন সোমাই লৈ তুমি উতি গুচি নাযাবা।
নাজাওঁ দিয়া।
এই ভৰলিখনত যে উঠি গৈছে যে কোনোবাই এজন মানুহ এজন তেনে। উতি নাযাবা তুমি।
নাযাও দিয়া আছে লগৰ।
অ অ লগৰ খিনিয়ে মানে তোমাক ৰচী বান্ধি ল'ব ন তাপাছত তোমাক। পানীত মানে ঠেলি দিব। অ।
অভিশাস তুমি জানানে।
মইতো জানো আমাৰ এইফালে নদী আছে পুখুৰী আছে সবতে আমি সাঁতো।
আমাৰো আছে ঘৰৰ ওচৰতে নদী আছে গা ধুব যাও কিন্তু।
আহ কি নদী সেইখন।
জিয়াগাভৰো নদী।
অ জীয়া গাভৰু নদীখন নাম শুনিছো বাৰু।
অ।
অ।
অ তোমালোকৰ ফালে নদীখন ঘৰৰ ওচৰতে আছে নে দূৰত আছে অকণমান।
হা।
ফিচাৰিখন আছে বি।
অ অও আচ্ছা।
অ গাভৰো নদীখনৰ ওচৰতেতো সুণা অভয়াৰণ্যখন আছে ন।
অতো।
অ তাকেই সেই মানে হাতী ওলাইছিল যে মানে ভিডিঅ' পাইছিলো তাকে। যাম বুলি ভাবিছো চাবলৈ।
অ কালি ওলাইছিলে বাৰু হাতী।
অ যোৱাকালি ওলাইছিলে তাৰ আগদিনাখনো ওলাইছ। ছিল বোলে মই পাইছিলো ষ্টেটাছ আছিলো মোৰ ৰদ দুটাৰামান আছা সেইফালৰ।
উম মই কালি পাইছিলো ইষ্টেটাছ লগাইছিলে কোনোবাই কোনোবাই।
এ তুমি ওচৰতে থাকিও দেখা নাই।
নাই দেখ আমি।
অ কি আ।
আমি মানে বেলেগ চাইডে থাকো মানে বেলেগ চাইডে ওলাইছে আৰু।
অ অ এটাল ধৰিবা না পুহিবা।
এ নালাগে হাতী অ।
কিয়।
এনে ঘৰতে গৰু ছাগলী আছে সেইখিনিকে পুঢ়িব পৰা নাই আৰু হাতীটো আনি ললে।
গৰু ছাগলী পুহি
অ। হাতীটোৱে কিমান খাই জানা। ভালকে আউআছ টো অহা নাই তোমাৰ।
জানো জানো। অ বা।
পিছে তুমি কি কি খাই ভাল পোৱা।
মই। কবলৈ গ'লেতো মই তোমাৰ। উম। মাংস তোমাৰ মাংসৰ ভিতৰত লোকেল মুৰ্গী ব্ৰইলাৰ মুৰ্গী। এই দুটাই বাকী মই আৰু এইবিলাক একো নাখাও। আৰু মাছৰ ভিতৰত তোমাৰ সৰু মাছ বিলাক মই খাই ভাল নাপাওঁ মানে পাওঁ কিছুমান কিছুমান নহয়। আৰু তুমি। হেল্ল'। তোমাৰ মাতটোৱে অহা নাই। হেল্ল'।